হেল্ল''
হেল্ল' হেল্ল' শুনিআছা?
অ 'শুনি আছো ভাত খালি?
ভাত চাত খালোঁ ৰহ। এইমাত্ৰ ৰিল চাইড আগতে এটা জোগা এটা দেখা পালোঁ এ ' হেৰী ৰ ' ৰ এইটো এক মিনিট -এক মিনিট লাইনতে থাকা এক মিনিট।
হাফলং।
নহয় -নহয়
কাৰ্বিআংলং
উদলাবাৰী -উদলাবাৰী - উদলাবাৰী নাম শুনিছা?
কি?
উদলাবাৰি - উদলবাৰি চিলি চিলিগুৰি নাপাওতে উদলাবাৰী জলপাইগুৰি পাৰহৈ উদলাগুৰি পায়।
অ' -অ
নাম শুনিছা উদালগুৰি। ভি পইণ্ট অ ' অ ভিউ পইণ্ট হয় ৱেষ্ট -ৱেষ্ট বেংগলত পৰে।
ৱেষ্ট বেংগলত।
উম উম শিলিগুৰি নাপাওঁতেই পাই। তাতে- তাতে এটা বঢ়িয়া ভিউ পইন্ট আছিল মানে তাত কেনেকুৱা নদী -নদী টাইপৰ মানে ভিউ পইটটোতো এতিয়া পাবি পানী চানী হৈছে ন এতিয়া। এই মাত্ৰ মই দেখিছোঁ চাইডাতে ভাল
ফগী হৈ ফগী হৈ থাকে নে কি থাকে? থাকিব
নাই নাই ফগী হয় নাথকে আৰে তোৰ ফগী কিয় হৈ থাকব সেইটো চাইডে আৰু সেই নেকি? সেনেকুৱা জেগা নহয় ন এইটো চাইডত
দাৰ্জিলিংঙৰ ফালে ফগী হৈ থাকে।
দাৰ্জিলিংৰ ফালে ফগী হৈ থাকে কিন্তু সেইখিনিত সেই বুলি ফগী নহয় না তোৰ তাৰে পৰা শিলিগুৰি পৰা দাৰ্জিলিং কিমান দূৰ
এ চিলিগুৰি নিউ চিলিগুৰি গম নাপাও নিউ জলফাই গুৰি পৰা পাচ ঘণ্টা ঘণ্টা
নিও জলফাই গুৰি পৰা পাঁচ ঘণ্টা আমাৰ ইয়াৰ পৰা শ্বি শ্বিলঙৰ লৈকে কি কেইঘণ্টা হ'ব
শ্বিলঙৰ লৈকে আমাৰ পাঁচ ঘন্টা নালগে শ্বিলঙৰ লৈকে
পিছে
দুই দুই দুই দুই ঘন্টাতে আমি নিয়ম যায় পাও
সেই পিছে হলে আমি তাত দুই ঘন্টা তুমিক যা পাও তাতে তাতে কুঁৱলী পৰিব এতিয়া গিলি কিন্তু আমাৰ তাতে কুঁৱলী পৰি আছে নেকি? পৰা বিজয়লি শিলিগুৰিত পৰা সেইটো চাইডে এ তোৰ দাৰ্জিলিং যদি পাচ পাঁচ ঘন্টা ৰাস্তা হয় তেতিয়াহ'লে শিলিগুৰিত কুঁৱলি নপৰিব পাৰে আৰু সেইটো জেগা কুৱলী কুঁৱলী ন মানে শিলিগুৰিত নপৰিলে শিলিগুৰিত নাপাওতে বাইদ আকৌ এইটো জেগা তাতে মানে ধৰ হেৰি আছে নদী টাইপৰ আছে অ ৰখী শিল আছে মাজে মাজে গছ গছ আছে সেই সেইফালে দি পানী যায় গছ সেইফালে দি পানী যায় খৰাং বতৰ কিজানি সেইগিলা পুৰা শুকান হৈ থ
এখন এই ডাইৰেক্ট এই ৱাট তাৰ কি কয় এইটো ৱাটাৰ ফলৰ পৰা যেনেকা পানীটো বৈ আহে
অ‍ঁ
এ সেনেকা টাইপৰ আৰু নদী টাইপ নদী বুলিও কবা নোৱাৰে সেইটো আৰু
নদী টাইপ নহয় এ চৰল পাৰল যেনেকুৱা পানী আহি আছে অ সেনেকুৱা টাইপৰে জেগাতটো জান এইটো মানে অকল এটা লাইনেদি পানী আহি থাক নাই এটা লাইনেদি আহি আছে মাজত অলপ মাতি আছে আকৌ আহি অলপ পানী আহি আছে। কেনেকুৱা টাইপৰ
খানা চাবা খানা চানা খাব পৰা জাগা আৰু
মানে তোৰ পিক মানে পিকনিক চিকনিক যায় কিজান মানুহে সেয়া আৰু তাতে যাব পাৰি জাগা উম জাগাটো ভাল লাগে সি যদি দাৰ্জিলিং যাবা দাৰ্জিলিং যাবা হ'লে তাতে সোমাই সোমাই যাব পাৰি
অ এনেওতো চাচ এ চাহ চাও ৰ মই আৰু টিকট বুকিং কৰোতে দুটা জেগাত টিকট বুকিং কৰিব কৰে নিউ জলফাইগুৰি আৰু চিলিগুৰি লৈকো পাৰে
অঁ
এই দুটা জাগাত টিকেট বুকিং কৰিব পাৰে।
আমি পিছে জলপাইগুৰিকলেকে কৰি জলপাইগুৰিকেলকে কৰিবা কৰবা লাগবু কাৰণ আমি গাড়ী চাড়ী লৈ নাযাম আৰু গাড়ী ভাড়া কৰি
অহ অ শেয়াৰিং এ
টেক্সি লৈ যাব অলপমান দূৰ আছে বাৰু জলফাইগুৰিৰ পৰা অলপ যাব লাগে অ অ অ জলপাইগুৰিৰ পৰা অলপমান যাবা লাগে জলপাইগুৰি পাৰ হৈ সেই জোগাটো পায় তাৰে পিছত চিলিগুৰি পায়
অঅঅ
এনে আমাৰ ইয়াৰ পৰা চাৰিশ পঞ্চল্লিছ কিলোমিটাৰ
কিমান কিমান কিমান দ হেৰি
হে তালৈকে জলপাইগুৰি পাৰ হৈ পঞ্চল্লিশ কিলমিটাৰ দাৰ্জিলিঙক দাৰ্জিলিঙক লৈকে মোটামটি হেৰি কিমান হব?
ঐ আঠশ নহয় এক এক এক হাজাৰ কিলোমিটাৰ।
এক হাজাৰ কিলোমিটাৰ।
এক হাজাৰ কিলোমিটাৰ এ আজি হেৰিয়ে কৈ আছিল না এম টি আলাৰ
উম উম
কিয় যাম বুলি কৈছিল যে কৈছিল তাৰমানে সিহঁতে ফেমেলি যাব আমাৰ কথা নাই নাই কি মই এনে কৈছিলো আৰু আমি যাম বুলি। সি কৈছে চাও আমিও যাব পাৰো আমি গোটেই ফেমিলিটো যাম গাড়ী লৈ পেলে কি গাড়ী লৈ গেলি অ গাড়ীত গলি ওঠৰ হাজাৰ টকাত তেলেই খাব
উ।
আৰু কৈছে কি এক হাজাৰ কিলোমিটাৰ
উম এহাজাৰ হ'ব সিমানে এহাজাৰ নহ'লেও নশ কিবা সেনেকুৱা হ'ব আৰু
গোটাই তাতে দ দাৰ্জিলিঙতো ঘূৰিব গাড়ী লৈ এ হোজাৰ কিলোমিটাৰ হৈ যাব
নিজা গাড়ী লৈ গেলি কিন্তু এটা ভাল হ'ব আকৌ তাতে ঘূৰা চোৰাতটো ভাল হ'ব
ঘুৰা চুৰা ভাল হ'ব কিন্তু বহুত টাইম লাগি যাব না
সেইটো আহা যোৱাত টাইম লাগবৈ
মই কি বস্তু কি কয় কি কয় এই ৰেণ্টেল সেইটোয়ে তো মই কব খুজিছো সেইটোয়ে তো মই কব খুজিছো।
সাপ'জ তাত গুচি গেলো যদি চাৰি তে লও ৰেণ্টত বঢ়িয়াকে দুটা
চাৰিখন স্কুটি একদিনত পাঁচশ টকাকে ল'ব
সেনকে ভাল হ'ব নেকি কাৰ কাৰ শেয়াৰিং টেক্সিত যদি আমি কৰো তেতিয়াও
ন ন ঘূৰ্বা নোৰা শ্বেয়াৰিং মই আমাৰ জোন লোকেশ্যন চাইছিলো নিউজ জলপাইগুৰিত ষ্টেচনৰ পৰাৰে নুমিম নুমি ফেলে তাতে আমি এই দাৰ্জিলিঙৰলৈকে শেয়াৰিং কেছে টেক্সি লং দাৰ্জিলিং দাৰ্জিলিঙৰ লগকি যাই তাৰে পাৰে যোনগিলা ভিউ পইণ্টত যাম আমি ফুৰবা এই তাৰেপ আমি ৰেন তেল স্কুটি লওঁ স্কুটিৰ এখনাত পাঁচশ টকা লয় সেই পাঁচশ টকাতদি ৰেণ্টৰ স্কুটি লৈ পেলাই বিন্দাছে এই ভিউ পইণ্টগিলাক ঘূৰিব যাব পাৰিম গাড়ী লৈ পেলাই তেতিয়া টেক্সি ল'ব নালাগে আৰু
অঁ
কিন্তু তই শিলিগুৰি নিউ জলপাইগুৰি পৰাৰে তাৰে লগে চাৰি ঘন্টা ৰাস্তা না সেইখিনি টেক্সি ল'বাই লাগিব
অঁ
সেইখিনি টেক্সি লবাই লাগিব দাৰ্জিলিঙৰ লগে
আচ্ছা
দাৰ্জিলিং পৰা আমি ভিও পয়েনত গিলাত যাব কাৰণে যেতিয়া ৰেন্তত লব পাৰোঁ আমি তেতিয়া আমি টেন্সন নাই।
লব লাগ বৌ কাৰণ তেকচি দিযে ঘূৰিব নোৱাৰি ন ভিউ পইণ্ট বিলাক।
টা কুৰচি হয় বহুত পইচা ল'ব বহুত পইচা ল'ব এইগিলা বহুত ভাড়া ল'ব
ৰেণ্টত গাড়ী ললি কি কি ডকুমেণ্ট কি কিছে আপ
ডকুমেণ্ট একো নালগে তই এইটো আধাৰ কাৰ্ড লাগব তই লাইচেন্ঞ্চ লাগব বছ সেইটোৱে আৰু
সেইটোৱে নেকি
আৰু ত‌ই পেমেণ্ট ত গাড়ীখন গোটেই দিনটোৰ কাৰণে দি দিব চৌ্ববিশ ঘণ্টাৰ কাৰণে
তাকেইতো চবিচ মিনিট কোনোবাই বোলে গাড়ীখন লৈ গুচি গ' বোলে মানে ডুপ্লিকেট লাইচেঞ্চ দিলা
সেইটো জি পি এছ লগোৱা থাকে নহয় গাড়ীখনত
থাকে ন
জি পি এছ লগোৱা থাকে গাড়ীখনত ক'ত যাই আছো কিমান কিলোমিটাৰ চলাইছো ক'ত যাই আছে গাড়ীখন চব গম পাই তাতে চিলিগুৰি পাৰে বাহিৰত যোৱাৰ লগে লগে চাবি দাৰ্জিলিঙত লৈছো আমি গাড়ীখন আমি ক'ত ক'ত যামেই লোকেশ্যনটো দিবা লাগিব ক'ত ক'ত যাম তাৰ পিছত সেই জাগাৰ যদি বেলেগ ফালে যদি যাৱা দেখা স্কুটি খান তেতিয়া হ'লে সেহতত চাইৰেন বাযিব মোবাইলত মানে এপটো এন্ত এপটোত এটা মদ আছে। মদটো টিপি দিলি গাড়ীখও ষ্টাৰ্ট বন্ধ হৈ যাব আৰু আমি ষ্টাৰ্ট দিব নোৱাৰো গাড়ীখন যিমান চেল্ফ মাৰো বা কি তোমাৰো গাড়ীখন ষ্টাৰ্ট নহয় মোবাইলত যেতিয়া অন কৰি দিব তেতিয়াহে ষ্টাৰ্ট হ'ব।
তাকে মই মানে ভাবি আছিলো মোৰ গাড়ীখনো দেওঁ নেকি ৰেনতত
সেইটো কৰবলে কিন্তু জি পি এছ লগাব লাগিব। আৰু সেইটো ছিষ্টেম বেছি নহয়। অলপমান হয় পোন্ধৰশ দুই হেজাৰ মান ল'ব কম দামীটো কম দামীত টো পোন্ধৰ ছৰ দুই হাজাৰত আহি যায়। তই যদি ভাল লগাম বুলি ভ চা তেতিয়াহ'লে ছয় সাত হাজাৰ মান যায় আৰু
জি পি এছ এটা এটা লগাই লওঁ নেকি গাড়ী এখনত
এইটো ভাল লগাই থোৱাটো তেতিয়া টেনচন নাথকে। এতো নিজৰ চেফটি। এই জুন গেলা বালিন বুলি যে কয় বালিন।
উম
হাঞ্জে এইটোত জি পি এচ লগাই আহে কোম্পানীৰ পৰা হা তই গাড়ী খন ক'ত লৈ যাই আছ তই চাপজলি মোক চলাবা দিচা গাড়ীখন হা। তই মোক কৈছা তই ছয় মাইলৰ পৰাৰে বাহিৰত নাযাবি মই কৈছো কি মই ছয় মাললৈকে যাম। তই জি পি এছ তোনটো জোনটো এপত লেশন দি দিব পাৰিবি ছয় মাইলৰ যদি তই গাড়ীখন এক কিলোমিটাৰৰ যদি আগত যায় তেতিয়াাহ'লে বন্ধ হৈ যাব আৰু ত ষ্টাৰট দিব নোৱাৰ গাড়ীখন চিচতেম আছে সেইটো অকল টপ মডেল খানতে আহে যে একদম টপ যোনখনান মডেল সেইটো টপ টপ মডেল খানতেহে আহে। সেইটো এই লগোৱা এইটো আফটাৰ মাৰ্কেটো দোকানে চোকানে লগাই।
নাই নাই সেইটো কোৱা নাই মই চাপজ আমি বাইকত লগাব খুজিছো বাইকৰ ক'ত লগাব লাগ।
অ সেইটো এই তোৰ চিতত তলত বহাই দিব বস্তুটো। আৰু তই চি জি পি এছ টো লগোৱা লগে লগে তাতে এটা এখন চিম ভৰাব লাগবৌ।
যত আমাৰ ইচ্ছা মতে লগাব পাৰিম য'তে ততে
য'তে ত'তে য'ত তাৰমানে বস্তুটো দেখা নাপায় তাতে লগাব ভাল আৰু। তেতিয়া মানুহে গম নাপায় না। আৰু সেইটো বেটাৰী পৰা কানেকশ্বন দি তাতে চিম ভৰাব লাগিব আৰু মোবাইলৰ ৰিচাৰ্জৰ দৰে ৰিচাৰ্জ কৰিব লাগিব।
অ' অলপ ভেজাল আছে।
ভেজাল আছে সেইটো তই ৰিচাৰ্জ নভৰালি বস্তু ডিএক্টিভেট হৈ যাব। বন্ধ হৈ থাকিব।
অ -অ ছেম মোবাইলৰ দৰে আৰু আমাৰ মোবাইলত যেনেকুৱা কাৰেণ্ট লোকেচন অন কৰি চটো চাই থাকিব পাৰি তাতো অকল সেই টো ফিউচাৰ আছে আৰু।
অ' আৰু তোৰ কিন্তু যোনটো বালিন টপ মডেল খান বুলি যে ক'লো মই
অ '
একো লগা একো চিম টিমত দৰকাৰ নাই। এইটো ইন বিল্ড আহে সিহঁতৰ গাড়ীখনত। সেইটো লগ। ওৱাই আহে একো পইচা ভৰাব দৰকাৰ নাই সেইটোতো গাড়ী
সেইটো আৰু দামী জি-পি-এছ ফেক কৰিব লাগে গাড়ী লগত আহে
লগত আহে আৰু সেইটো তলৰ মডেলটোত নেদে অকল টপ মডেল খানতে দিয়ে।
অ'অ'ঠিকেই আছে। হয় বেলেনো বেলেনোখন ভাল লাগে কিন্তু।
ভাল লাগে সেই কাৰণে লাগজাৰি চেদান আৰু। কম -কম পইচাত লাগজাৰি।
কম পইচা বুলি ভাবিছো কিমান? কিমানৰ লাগে?
কিমান মানত মানে টপ মডেল খন বাৰ লাখত আহে তই যদি কেচত লোৱা আৰু মাজ মাজৰ মডেল খান হ'ল একদম বেচ মডেল খন হ'ল তলৰ মডেল খন। এইখন হ'ল সাত লাখ টকা।
আইটেন দাম কিমান নো? মানে আই আাইটুৱেন্টি?
আই টুৱেণ্টিত দাম আছে ন লাখ মানৰ পৰা আৰম্ভ
আই টেন খন?
আইটেন খনে আঠ লাখমান হ'ব। মই আই টেন আৰু টুৱেণ্টি ইমান ভাল নাপাওঁ। কাৰণ, আই টেন আৰু আই টুৱেণ্টিত অলপ ফিউচাৰছ বেছি থাকে। চাউণ্ড ছিষ্টেম ভাল থাকে ছানৰোফ থাকিব।
গাড়ী কি ভাল পাবা! গাড়ী, গাড়ী
গাড়ী গাড়ীখন ভাল লাগে। কিন্তু, ত তাৰ মেইন্টেনেছ অ সন্দাই না? এতিয়া আমি। বহুত মাইলেজ বহুত কম দিয়ে, সাত -আঠ এনেকে দিব। আৰু তোৰ যদি চুজুকিৰ এতিয়া তেনে মই হেৰি! ফ্ৰেন্ড, প্ৰকেট ফ্ৰেন্ড আৰু মাইলেজ চুজুকিৰ তাৰ পোন্ধৰ তলত নাপাব, পোন্ধৰৰ ওপৰতে পাব পোন্ধৰ কিলোমিটাৰ। আৰু বাইশ বাইশ কিলোমিটাৰ পঁচিশ কিলোমিটাৰৰলৈকে মাইলেজ দিয়ে, এক লিটাৰ তেলত।